হেল্ল'অ অহ নমস্কাৰ হেল্ল'অ আপোনাৰ আৱাজটো আহ নাই ভাল কৈ
হেল্ল
হেল্ল'অ নাই আপোনাৰ আৱাজটো ভালদৰে অহানাই
এইবাৰ আহিছেনেে চাবচোন।
হয় হয় হয় আহিছে কও
হয়। অ মই এনে আপোনাক অলপমান। অ কিবা এটা মানে কথা এটা কবলৈ বিচাৰিছিলো আপুনি আপোনাক আপোনাৰ টাইম আছেনে ফিৰি আছে নে‌? উম
হয় মই আছোঁ।
হয় কবচোন হেল্ল' হয় মই শুনা। এ পশুপালনৰ বিষয়ে এনে অলপমান আপোনাৰ পৰা জানিব বিচাৰিছিলো আপুনি এনে। পশুপালনৰ বিষয়ে ক'ব পাৰিবনে।
হয় মই ম মই মই যিখিনি জানো। আপোনাক মই কৈ দিম।
হয় হয় কওকচোন।
হয় অ। পশুপালন আহ পশুপালন কৰাতো আমাৰ বাবে আহ এক লাভজনক আহ ব্যবসায়। আপুনি শুনিয় আছেনে। হেল্ল'।
হয় কওকচোন হয় শুনি আছো মই আপুনি কোৱা। হয় হয় শুনি আছো আপুনি কওকচোন।
আহ পশু পশুপালনটো আমাৰ বাবে মানে। লাভজনক মানে আমাৰ বাবে লাভৰ। হয় ব্যৱসায়টোৰ আমাৰ লাভজনক, এইটো সাধাৰণতে গাও অঞ্চল। ৰ মানুহে কৰে।
ব হয় হয়।
অঞ্চলৰ মানুহে বেছিভাগ এইটো গাও অঞ্চলৰ মানুহে কৰে পশুপালনতটো।
হয় হয়।
হয়। গাও অঞ্চলৰ মানুহৰ বাবেটো পশুপালন কৰাতটো এটা মানে উপাৰ্জনৰ পথ হয়।
হয়, হয়। সকলোৰে গাঁৱত থাকেই আমাৰ গাঁৱতো আছে ইয়াতে। এতিয়া পশুপালন বুলি ক'লে আপোনালোকৰ গাঁৱত এনেই পশু কি। কি পালনৰ কথা আপুনি জানি।
হয় মই আপোনাক অ কৈ আছো মই- মই যি যি দেখিছো আৰু মাই যি যে মানে পশু পালন কৰা দেখিছোঁ কিছুমান এটা সেইটোৰ বিষয়ে কৈ আছো আপোনাক, অ মই আমাৰ এ কুকুৰা পালনটো হয় মানে। অ কুকুৰা ত বহুত কিবি মানে বহুত। ধৰণৰ আছে, অ যেনেকুৱা এইটো দেশী কুকুৰা। তাৰপিছত ব্ৰইলাৰ তাৰপিছত আৰু ইটো। অ লয়াৰ কুকুৰাটো হয় মানে তেনেকুৱা পশু পালন কৰা যে দেখিছোঁ আৰু ডেচি কুকুৰাটো সাধাৰণতে মানুহে ঘৰতে কৰে। তেনেকুৱা মানে ধৰক বাৰীৰ অলপমান, মানে ঘৰ টাইপৰ কৰি কিনে সেইটো কৰি কিনে তাত দেশী কুকুৰাটো পালন কৰা হয় অ সেইটো ব্ৰইলাৰ সেইতোটো ফাৰ্মতে হয়তো ফাৰ্ম খুলি। কৰে ব্ৰইলাৰৰ ব্ৰইলাৰ ক তেনেকৈ মানে মানুহে তেনেকৈ পোহে আৰু লেয়াৰটো তেনেকুৱাই হয়।
তাৰ পাছত এনে। পশুপালনটো হাঁহত হাহ হয় হয়নে হাঁহৰ -হাঁহৰ পৰা হাঁহ পালন কৰা হয়
হাঁহটো মানুহে ঘৰতে পালন কৰে এইটো আৰু কিছুমানে ফাৰ্মো বনাই হাঁহৰ। সিটো হাঁহৰ আমাৰ হাঁহ মানে মানুহে হাঁহৰ মাংসতো খায় বা আমাৰ। হাঁহৰ কণীটো অ আহে যেনে মানে যিটো কণী পাৰে সেইটোও মানুহে বেচ বা বেচি পেলাই সেইটো তাৰ পৰা উপাৰ্জন কৰে। উপাৰ্জন কৰে মানুহে। হয়
তাৰ পাছত গৰু আছে।
হয় অ গৰুত তেনেকে মানুহে নে। গৰু গাই গৰুটো মানুহে গাখীৰৰ বাবে পোহে এইটো গাখীৰ যি গাই গৰুৰ পৰা গাখীৰ উৎপাদন হয়। গাখীৰ পোৱা যায় মানে সেইটো গাখীৰটো ব্যৱহাৰ কৰে। গাখীৰৰ বহুত মানে গাখীৰৰ মানুহে বহুত উপকাৰ কৰে গাখীৰ
হয়- হয় গাখীৰৰ পৰা আমি বহুত বস্তু বনাব পাৰো, সেইকাৰণে গাখীৰ খিৰ আমাৰ কাৰণে মূল্যবান বস্তু আৰু হয়নে। মানে গাঁৱৰ -গাঁৱৰ গাওঁ অঞ্চলত। কাৰণে বেছি গাখীৰটো বেছি মূল্যবান হৈ পৰে।
হয় সেইবাবে গৰু মানুহে আৰু এইটো গৰুৰো আছে ভাল মানে যেনেকুৱা বলধ গৰু বলধ গৰুটো এইটো হাল বাবৰ বাবে মানুহে পোহে আৰু সেইটোৰ বাবে। সেইটো বাবে বহুত প্ৰয়োজন হয়।
হয় সেইটো হয় আৰু ছাগলী আছে।
হয় এতিয়া ছাগলীৰো আছে আৰু ছাগলী। যেনেকুৱা এইটো অ ব্লেক বেংগল বা বিতল। এইবিলাক ছাগল মানে আমাৰ যিটো মানে জলবায়ু হয় সেইটোৰ বাবে মানে অলপ। অ মানে কি সেইটো সেইটোৰ সেইটো অ জলবায়ুৰ বাবে এইটো। আৰু সেইটো আমাৰ জলবায়ুৰ বাবেটো উপযুক্ত। আৰু এই ব্লেক বেংগল তাৰপিছত বিতল এইবিলাক অ
মানে ছাগলীৰো মানে ছাগলী পোহাৰৰ কেইবাটাও পদ্ধতি আছে তেনে হয়। আপুনি বুজি পাই আছেনে মোৰ কথা মানে মই মোৰ কথাবোৰ‌।
ম‌ই আপোনাৰ মানে আৱাজটো অলপমান মানে আপোনাৰফালে অলপ প্ৰব্লেম হৈ আছে কিজানি? মানে আপোনাৰ। আপোনাৰ আৱাজটো ভালকে অহা নাই আপুনি অলপমান যাব উম! আপুনি শুনি আছে নে হয় আপুনি শুনি আছেনে?
অ
আ
হেল্ল আপোনাৰ পশুপালনৰ বিষয়ে কি কি জানিব।
আ।
হেল্লো